অহ
আহিছে নে মাই
অ আহিছে আহিছে
উম কি কৰি আছে
মই এনেই মানে উঠিছোঁ উঠি কিবা খাইছোঁ আৰু মায়ে বনাইছিলে ভাত
অ
তুমি কলেজ বাৰু আহ কোৱা
অ উঠিছো আৰু এইবিলাকে উঠি পেলাই খেলি আছিলো তেতিয়া আপোনাৰানে মেছেজটো আহিলে চাইছিলো খেলা পিছত ৰিপ্লাই কৰিছো।
অ আচ্ছা আচ্ছা ভাত খালা
নাই ভাতটো খোৱাই ব্ৰেকফাষ্ট কৰিলো আৰু ব্ৰেড।
আচ্ছা ঠিকে আছে দিয়া আৰু মোৰ আজি কলেজ যাব মন নাই সেইকাৰণে কলেজ নগলো আৰু মানে এক্সাম চলি আছে ন তিয়া ছ আজি বন্ধ
থাৰ্ড চেমৰ এক্সাম চলি আছে নেকি?
উম উম এক্সজাম চলি আছে।
অ এইটো জুলাইতো চাগে চেমিষ্টাৰ খতম
অ জুলাইত খতম হৈ যাব আৰু
কেতিয়াৰ পৰা হৈছে ষ্টাৰ্ট একজাম
এক্জামটো তোমাৰ ষ্টাৰ্ট হৈছিলে টুৱেণ্টি চছেভেনৰ পৰা মে খতম হ'ব আৰু এঘাৰ তাৰিখে
তাৰপিছত ৰিজাল্ট
ৰিজাল্টটো আহোঁতে
জুনত তাৰপিছত জুনৰ টুৱেন্টি চেভেন জুনৰ ইলেভেনত খতম হব।
উম' জুনৰ ইলেভেনত খতম হ'ব।
ত' বাকী কেইটা মান'থ জুনৰ জুনৰ বাকী কেইটা মান'থ জুলাই
আৰু তোমাৰ জুলাইত গৰম বন্ধত দিব অগষ্ট ফাৰ্ষ্ট তৰ পা ক্লাছেছ হ'ব আৰু
উম'। তোমাৰ?
মোৰতো এডমিশ্যন কৰিছো যোৱাকালি। এডমিশ্যন সিদিনা কৰা হেঁতেন চি চি ফৰ্ম এটা আহিছে চিনিয়ৰ দিছিলেঁ সটো ফিলআপ-চিলআপ কৰি চাবমিট কৰিব লাগিব আৰু জেৰক্স চেৰক্স আনি
আচ্ছা গম পাইছো তোমাৰ এন চি চিত তুমি এনেই তোমাৰ স্কুলত লৈছিলানে?
নাই আমাৰ স্কুলত নাছিলেই আমাৰ ফাৰ্ষ্টত স্কুলত হেৰি এই প্ৰাইভেট স্কুল আছিলে কেথলিক মানে খ্ৰীষ্টিয়ান স্কুল ত' আৰে এইটো হেৰি চেন্দ্ৰ পুৰ জখলাবন্ধা ৰাঙলুত যে আছে।
উম।
অ' আচ্ছা আচ্ছা। গম পাইছো।
তাত তেওঁৰ লগত স্কাউট গাইডহে আছিলে। ত' স্কাউটন গাড লৈছিলো। তাৰপিছত ইলেভেন টুৱেলভাত এন চি চি ললো। এন চি চি নলেজ কি হয় মানে টেনৰ ওৰ যোনটো থাকে ইলেভেন টুৱেলভ এইবিলাক চিনিয়ৰ থাকে তাৰ ফৰ্ম বেগ বেলেগ থাকে এছ বুলি কয় ত
অ' আচ্ছা।
ইলেভেন আৰু টুৱেলভৰ ফৰ্ম বেলেগ থাকে টো মই টো‌ আহি ইলেভেনত কে বিত এদমিচন ললো লোৱা পিছত তিনি চাৰি মাহ কৰিলো ও প্ৰেকটিছ। এনচিচিত পিছত কেম্পৰ টাইমত‌ কলে তাৰ পিছত যোন ত আমাৰ হেৰি তিচাৰ টো আছিলে সি ক'লে যোনটো চাৰ্টিফিকেট টো ফিলাব কৰি দিছো সেইটো কাৰণে অনলি সৰু জুনিয়ছৰ হয় ইলেভেন টুৱেল চিনিযেছত আহে।
উম হম।
ত ক'লে চাৰ্টিফিক নাই সিহঁতৰ তাত তো তাৰপিছত এৰিয়ে দিলো তেনেকুৱা নকৰিলো টুৱেলভত তোমাৰ এনে কৰিব নিদিয়ে এই বৰ্ডছৰ প্ৰেচাৰ থাকে বুলি এনেই কৰিব নিদিয়ে তেওঁলোকত বাৰু
অহ
ত' তাত তেনেকৈ গ'ল আৰু নগলে নলয় তেনেকৈ এ আকৌ কলেজত আহি ল'ব লাগিব
আচ্ছা গম পাইছো মানে এটাভাল হয় কোনো স্কুলত কৰিলে এন চি চি টু তোমাৰ যেনেকে তুমি স্কুলত দুই বছৰ কৰিলা ফাৰ্ষ্ট ইয়েৰ চেকেন্দ ইয়েৰ নে কলেজৰ পৰা তুমি থাৰ্ড ইয়াৰৰ পৰা কৰিব পাৰিবা আৰু কিন্তু এতিয়া তোমাৰটো নাছিলে চ' তুমি এতিয়া ষ্টাৰ্টিঙৰ পৰাই কৰিব লাগিব
উম নহলে স্কুলত কৰাইতে এতিয়া মই ইয়াত চিনিয়ৰ বনি যাব পাৰিলোহেঁতেন
অ সেইটোৱে
ত এতিয়া চাও টুৱেটি জুনৰ পৰা আকৌ প্ৰেক্টি বুলি শুনিছো এন চি চি বুলি আছে ন ফিফটিন আগষ্ট নিজৰ আগত ফিল্ড আছে গান্ধী ফিল্ড তাত বোলে হ'ব মাচ পাচ নাজানো তাৰ কাৰণে প্ৰেকটিছ ইষ্টাত হ'ব বুলি পিছে নাজানো আৰু আমিয়ে কৰিম নে চিনিয়াৰ কৰিব এইটো নাজানো।
অ চিনিয়াৰ শিকাব চাগে তোমালোকক তোমালোকক
অহ মানে এনেকুৱা মানে পেৰেড কৰা মানে এন চি চিৰ পৰা দুটা টিম থাকে। এটা গাৰ্ড অফ অনাৰ আৰু এটা চিম্পল মানে গাৰ্ড অফ অনাৰটো ৰাইফল দি কৰে।
অহ
ৰাইফেল লৈ পেলাই কৰে ত ৰাইফেল লৈ পেলাই কৰোৱটো হেৰি চাগে চিনিয়ৰ্ছ থাকে চাগে আৰু যোনটো আমি চিম্পুল কৰে এইটো মানে জুনিয়ৰ্চক দিয়ে চাগে।
উম ঠিকে আছে বাকী তোমাৰ এন চি চি কেম্পো হ'ব কেম্পত যাবা তুমি মেডেল চেডেল পাবা প্ৰমোচন হ'ব।
উম এই চাৰ্টিফিকেটৰ কাৰণে পোন্ধৰ দিন কিমান দিনৰ হৈছিলে। আমাৰ বায়ে কৰিছে মানে বাই আছিলে ত বাৰ বায়ে কৈছিলে তেতিয়া তো এ আমাৰ আমাৰ স্কুলতে হৈছিলে কে বি মিছাতে মানে এইটো আৰ্মি কেম্প হয় ন।
অহ
ভিতৰত স্কুল আছে ত' কে বি টু তাৰপিছত তাতে হৈছিলে পোন্ধৰ দিনৰ কাৰণে। বহুত ষ্ট্ৰিক থাকে একদম ৰুটিন মা নে মৰ্ণং চাৰিটাত উঠো মানে আমি চাৰিটাত উঠি পেলাই নিজৰ কাম চাম কৰি মানে চিনিয়ৰ্ছে যেতিয়ালৈকে নুঠে মানে চিনিয়ৰ্ছ বেডৰ পৰা উঠতে আমি মানে চব কাপোৰ চাপোৰ ৰেডি লগাই চব মানে ৰেড হৈ থাকিব লাগে। চিনিয়েৰছে থিব আৰু তাৰ পিছ সিহঁতে উঠিব উঠিপেলাই এটা চিটি মাৰিব পিছত আমি দৌৰি লৈ দৌৰিব যাব লাগিব তাৰ পিছত সিহঁতে ব্ৰেকফাষ্ট চ্ৰেকফাষ্ট কৰিব আমি এহতে ব্ৰেকফাষ্ট কৰাৰ পিছত সিহঁতে খাই চোৱাৰ পিছত তাৰ পিছত আমি আৰ্হিলা ব্ৰেক
আচ্ছা আচ্ছা আৰু তোমাৰ ব্ৰেকফাষ্টতো ভাল ভাল দিয়ে ৰাতিপুৱা এটা এটা দি দিয়ে
অ ব্ৰেকফাষ্ট ত বহুত ভাল যি খোৱা মানে যিমান খাব পাৰে আৰু প্ৰটিন ডিম গাখীৰ গাখীৰৰ লগত আমি যদি হৰ্লিক্স খাওঁ হৰ্লিক্সো দিব
উম
খোৱা হেৰি নকৰে আৰু মানে খোৱা যেনেকুৱা কৰা ট্ৰেইনিঙো তেনেকুৱাই দিয়ে আৰু
উম্ উম্
চাঞ্চ থাকে মানে মুভিছ আমাৰ হেৰি কে কেন্টিনত তো আমাৰ হেৰি আছে মানে মো সি হ'লো ভিতৰতে আছে ত' বাহেতক হেৰি দেখাইছিলে টো এটা যে ফিল্ম আছে উৰি বুলি চি
অ উৰি উৰি চাইছো
এটো টো সিহঁতক দেখাইছে বোলে ফ্লিমত
আচ্ছা আচ্ছা সিন্ধুৰাত থাকে পাৰ্চন মুভি হল
অ পাৰ্চনেল মুভি হল আছে সিহঁতৰ পুৰা থিয়েটাৰ একদম এ চি চে চি লগোৱা আমাৰো মানে আমি মই এতিয়া এ চি আছে যেতিয়া আমাৰ মানে ইলেভেন টুৱেলভত টুৱেলভত লৈ গৈছিলে দুই তিনিবাৰ এবাৰ কেৰিয়াৰ কাউনচেলিং কৰোতে তাৰপিছত এবাৰ এইটো এইটো সিন্দু ৰপ পেছেঞ্জী
অহ
ত' চিনধুৰ অপাৰচনৰ মানে গোটেই মানে ব্ৰিফলি ডিচকাচ কৰিবলৈও লৈ গৈছিলে আমাক এই কৰ্ণেল এটা আহিছিলে চবকেইটা বুজালে সিন্দুৰ কেনেকুৱা হ'ল কেনে কাউণ্টাৰ ষ্টাইক কেনেকে কৰিলে আৰু যোনটো বোলে ফাৰ্ষ্ট মিচাইল চিন মানে পাকিস্তানত মাৰিছে এইটো বোলে আমাৰ কেনটক মিছা মিছা হেৰি মিছাৰ গাড়ী দিয়ে মাৰিছে বোলে
কি কোৱা
উম সেই এনেকৈ কৰ্ণাললেল চব এনেক যাইছে দে স্পিতি কেৰিয়াৰ কাউন্সেলিং কৰাইছে নে প্ৰিপেয়াৰ মানে বুজাই দিব আৰু এন চি ডি এ এইবিলাক কে কৰিব লাগে আৰ্মিৰ কাৰনে কি হেৰি থাকে এয়াৰপৰ্ট যাবলৈ কি কি হেৰি আছে। চব বুজাই দিয়া ইয়াতে আৰাম চে।
পাবা আৰু আগৰ লৈকে হেল্প হব।
কাউন্সেলিং উম।
আৰু বাকী তোমাৰ কলেজত হেৰি হ'বনে, তোমাৰ কি আমাৰ তোমাৰ যে এন চি চি একজাম যে হয়, তোমাৰ কলেজতে হ'বনে নে বাহিৰত কৰবাত হ'ব।
বাহিৰত হ'ব, এই চাৰ্টিফিকেট তো মিছা কেন্দ্ৰত হয়। তাৰ পিছত বিহু বাহিৰতে কোডবা হয়। আৰু, চিটো বহুত টাফ থাকে। চিটো পুৰা মানে এণ্ট্ৰেন্স একজাম নিচনা আপুনি পঢ়িবও লাগিব। সব জানিব লাগিব আপুনি।
আচ্ছা মানে আৰু চিলেবাছত কি আহে মানে গান অ তত আহে ন গানটো।
অ ঘন চান ভিতৰত থাকে তাৰ পিছত এইবিলাক আৰু যদি হেৰি, মেডিকেলৰো থাকে। যদি কোনোৱা ফটকে যদি মানে বেহুচ এইবিলাকো শিকায় তাৰ পিছত বেণ্ডেজ চেণ্ডেজ কেনেকৈ মাৰি দিব লাগে এইবিলাকো শিকায়।
আচ্ছা গম পাইছোঁ।
তাত গোটেই কি কয়, এন চি চি ড্ৰেছত গোটেই হেৰি শিকাই মানে, এটা তাত বেজ বেলেগ বেলেগ নাম এইবিলাক চব থাকে মানে। আৰু অফ চিটটো অপষ্টিকেল ট্ৰেইনিংও। হয় এইবিলাক। এ ৰপ চপ ক্লাইম্বিং বিলাক। তলত পাৰ হ'বলৈ এইবিলাক চব।
আচ্ছা আচ্ছা। পাইছো।
এইবিলাক চব এইবিলাক যদি চি চাৰটিবিকেতোঁ চাৰ্টিফিকেট ভালকে হৈ যায়। তেতিয়ালে হেৰি আৰ, দি চিত যাব পাৰে। আপুনি দুইটা নে তিনিটা হেৰি দিল্লীত পুৰা মানে আপনি প্ৰাইমিনিষ্টাৰ নে প্ৰেচিডেণ্টৰ, প্ৰাইমিনিষ্টাৰ চাগে প্ৰাইমিনিষ্টাৰ, আগত হেৰি কৰিব পাৰিব পাৰে।
আচ্ছা এই যে তোমাৰ যে ৰিপাব্লিক ডে আৰু ইণ্ডিপেণ্ডেন্ঞ্চ ডেট হয় যে
অ এইটো আৰ দি চি কাৰনে আৰ দি চিৰ কাৰনে। চিদাই কব লাগে।
আচ্ছা আচ্ছা গম পাইছো, আৰু ডিফেন্সৰ লাইনৰ কাৰণেও ভাল এন চি চি পাই যায়। অলপ এডভানটেজ হয়।
এডভাণ্টেজ বহুতেৰ হয়, এইতোঁ চি ডি এছৰ কাৰণে, এটা ওটিএ জোনটো মানে চি ডি এছত মানে দুটা থাকে। ওটিএ থাকে এটা আই এম এ থাকে।
অ।
অ টি এ, অ টি এ টো মানে টেম্পৰাৰি হয় টে ম্পৰাৰি মানে ফৰ্টিন ইয়াৰ্চ আপোনাৰ হেৰি থাকে। চাৰ্ভিচ দিব লাগে তাৰপিছত আপুনি আপুনি তাৰ পিছত যি জয়েন কৰিব পাৰে তাৰপিছত আছাম পুলিচ বা বা আপুনি যদি ভাল কৰে আপুনি মানে এইটো আৰ্মি ফিল্ডতে উঠি যাব পাৰে আৰু যদি আপোনাক তাৰ পৰা চিলেক্ট নকৰে অ টি এ তেনেহলে আপুনি আচাম পুলিচ এইবিলাক চব ল'ব পাৰিব আৰু এইটো অ টি এট আপুনি যদি এই চি চাৰ্টিফিকেট এ বা বি আছে আপোনাৰ লগত আপুনি হেৰিত দিবই নালাগে ৰিটেৰ্ণ দিবই নালাগে অনলি ফিজিকেল পাছ
হওঁতে টো ভালেই দেখোন এইটো চিষ্টেম থেংক ইউ
উম আৰু যদি আপুনি আই এম এ কৰিব চি ডি এছ পেলাই আই এম এ দিব তেতিয়া আপুনি ৰিটেণ এইবিলাক দিব লাগিব এইটো হেৰি এইটো মানে পোৰা পাৰমেণেটত হৈ যায় এইটো আপুনি পোৰা মানে ছিক্টি লগে কৰিব পাৰে এই জব টো আৰু তাৰপিছত এইটো আই এমে দি কৰিলে আপুনি পেঞ্চনো পাব
আচ্ছা কিন্তু আইম আই এম এটো কৰিলে তোমাৰো কেমেষ্ট্ৰি ফিজিক্স লাগিব চাগে মেথছ ফেথছ
নহয় নহয় এইটো আৰ্মী কাৰণে হেৰী নেলাগে কেমেচটি এইটো যদি আই এমে টো আপুনি যদি এয়াৰ ফৰ্চ আৰু হেৰী নেভি চিলেকট হয় তেতিয়া পি চি এম লাগিব
অ আচ্ছা গম
পি চি এম বাপ পিছি এম বি এনেকুৱা আই এম টো মানে মানে বেচিক মেতচ থাকেই বাৰু অলপ অলপ মেতছটো এতিয়া এনেকুৱা নহয় মানে পোৰা মেতথছ নাহে মেতথচ বেছিক থাকেই ফিজিক্স বেছি বেছি থাকে খালি এয়াৰ ফৰ্চ আৰু যদি নেভি লয় তেতিয়া মানে পুৰা মানে ভাল ভালকে জানিব লাগিব আৰু পি চি এম লৈ পেলাই হেৰি হ'ব লাগিব
আচ্ছা আচ্ছা ঠিকে আছে ভালে হয় ইমান এডভানটেজ হয় যদি মই এন চি চি লৈ ল'ম কলেজতে আমাৰো আছে কলেজতে উম আচ্ছা হ'ব দিয়া তেনে ন
আহ
অ হ'ব দিয়া বাই বাই
বাই
উম